এয়া এই ভাতকেইটা খাই বহিছোঁ ঘৰত। ভাত মানে নহয়, ভাত নহয় ৰুটি। ৰুটি খালোঁ আজি এই ৰুটি ৰুটি আৰু ভাজি।
ৰুটি ভাজি, বাকী তোক দেখোন এইকেইদিন গাঁৱত দেখাই নোপোৱা হ'লো।
এই এইটো তোমাৰ মই টাউন-টাউনলে গৈ আছোঁ। টাউনলে অহ, এইটো এইকেদিন মানে টাইমেই পোৱা নাই, ডকুমেণ্টচবিলাক কিবা-কিবি বনাই আছোঁ যে।
তাকে আমাৰ এই সিজোৱা ভাত। তাকে খাই আছোঁ আৰু তাকে খাই আছোঁ আৰু অহ। আৰু বেছি দিন নাই আৰু আয়ুস চাপিছে আৰু লাহে-লাহে।
আৰু পাচ দিননে কিমান দিন আ
উম, আৰু আৰু পাঁচদিনমান, পাঁচদিনমান আছে আৰু। তই কি ভাবিছ বিজনেচ, বিজনেচ কৰিবিনে কি কৰিবি।
এই বিজনেচ নকৰো অহ, বিজনেচ মানে ভাবিছিলোঁ দেই। এই মানে মই তোমাৰ এবাৰ খুলিছিলোঁ নহয়, ইনকুবেটাৰ মেচিন এটা।
অহ, হেৰি ব্ৰইলা মুৰ্গী।
অহ, ব্ৰইলাৰ এইটো ফুটোৱা, তাৰপিছত তাত যিহে যিহে লোকচান হ'ল বা উম, তোমাৰ মানে এই গৰমৰ দিনত মই এইটো মেচিনটো আনিলোঁ। মানে মই ঘৰতে বনালো তোমাৰ। ঘৰতে বনাই পেলাই যেতিয়া কৰিলোঁ, কৰা পাছত তোমাৰ মানে গৰমৰ দিন হোৱাৰ কাৰণে ফেনকেইখনে লোট ল'ব নোৱাৰিলে। তাৰপিছত ক' এই তোমাৰ যোনকেইটা ডিম থাকে ডিম কেইটা মানে তোমাৰ আধা ফুটিলে আধা নু নুফুটিলে তেনেকুৱা মানে এই ত্ৰি-ত্ৰিশটা কণ
নহয়, নহয়, নহয়। তই যদি ধৰ বোলে ধৰ পোৱালি যদি কেইটামান আন ধৰ বোলে তই। তই ধৰ বোলে ধৰ এতিয়া তই ধৰ বোলে ধৰ পাঁচশ হাজাৰ কিবা এটা ধৰ গোটালি। গোটাই তই যদি কয়লাৰ মুৰ্গী, কয়লাৰ মুৰ্গী বোলে তই পাঁচ ছটা দহটা মান আনিলি পোৱালি, এটা পোৱালিত জানোঁ ষাঠি সত্তৰ টকা মানকে লয় নেকি? নে পঞ্চাশ টকা লয় নাজানোঁ আৰু। তই যদি পোহ, তই যদি বিক্ৰী কৰ, কিবা এটাটো ওলাব ন' তাৰপৰা।
ন' ন' মই মানে কি ভাবি অহ, মই ভাবিছিলোঁ মানে মই নিজেই ঘৰ পোৱালি জগাই নিজেই, তেতিয়া লাভটো মই পাৰিলোঁ হয়।
এ নাই নোৱাৰ-নোৱাৰ তেনেকে সম্ভৱ নহয়।
সম্ভৱ নহয় কিন্তু মানে মই ত্ৰিশটা, ত্ৰিশটা কণী লৈছিলোঁ দেই। ত্ৰিশটাৰ পৰা তোমাৰ মোৰ পোন্ধৰটাহে হৈছে, পোন্ধৰটা মানে বেয়া হৈ গ'ল।
অ', তেনেকুৱা
পোন্ধ অ', পোন্ধৰটা কিন্তু মই একে আৰু আমাৰ যোনকে
পোন্ধৰটা বাছিলি নে নাই পোৱালি।
বাচিলে মই তোমাক কৈছোঁ যে সেয়া যে সেইকেইটা হাঁহ যে তোমাৰ মানে আমাৰ এয়া হাঁহতকৈ চবতকৈ বেলেগ।
অ', কিয় কেনে কেনেকুৱা মানে।
মানে মস্ত মষ্ট মসষ্ট পুৰা মানে মাস মাংস, মাংসটো বেছি বেছি পুৰা।
অ', অ', মানে চৰ্বি আছে।
চৰ্বি আছে অ', মানে সেইটো কাৰণে তোমাৰ সেইখিনি কৰিলোঁ জানুৱাৰীতলো বিহু টাইমতলোঁ ভাল টকা এ পালোঁ দেই।
মানে সেইটো ল'চ টো কি নোৱাই নাই এইটো ত্ৰিছটা দিলি ত্ৰিছটাৰ পিছতো পোন্ধৰটা প আছিল যথেষ্ট।
যথেষ্ট নহয় তোমাৰ মানে লষ্ট নহয়, লাইটৰ বিল খৰচাটো বহুত আহেযে? তোমাৰ দিন ৰাত ই দিন ৰাত মেচিনডাল চলিয়ে থাকিব।
টাৰ লাগে বোলে হয়, ইনৰ্ভাট
অ', অ' সেইটো অ' লাইন যায় যে লাইন যায় তোমাৰ লাইন গ'লে মানে
ইনৰ্ভাটাৰ আছেনে নাই অ' তহ'তৰ আছে নে নাই?
নাই, নাই, নাই, নাই, নাই।
এটা লৈ লবি।
হেৰিটোৱে মই কাল এই এইটো ভাবি আছো বাৰু।
মানে হেৰি কৰিবি এ কম দামী পাই নহয়, ধৰ ওৱান ফিফটি এম এইচ লৈ লব পাৰ ওৱান ফিফটচ এম এইচ ল'লে তই ধৰ তিনিখন চাৰিখন ফেন চলাব পাৰ।
অ'।
আৰু ধৰ লাইট কেইটা লগাব পাৰিবি, আৰু ধৰ বোলে
তোমাৰ বিশছ হাজাৰ টকিয়া, সেইটো কি কেনেকুৱা?
এ এম এইচ এম এইচ টো বেছি আৰু, এতিয়া ধৰ তোক মই কথাটো কৈছো দেই, তই পোন্ধৰ ষোল্ল হাজাৰ টকাত তই গোতেই ইনৰ্ভিটাৰটো পায় যাবি ওৱান ফিফটি এম এইচৰ হা', ওৱান ফিফটি এম এইচত তই যদি পাই যাৱ, তই ধৰ ফেন তাত তোক দিব দুখননে তিনিখন চলাব পাৰিবি তই দুখন ফেনে চলাব পাৰিলি গৰমতটো এটলিষ্টটো ফেনত অলপ শুব পাৰিবি।
এইটো এইটোয়টো কথা নাই কোৱা নাই কোৱা এইটো এইটো কাম কৰিলে মানে
এতিয়া ধৰ এতিয়া এতিয়াতোক মই এটা কথা কওঁ হা', তই এতিয়া ধৰ পঁচিশ ত্ৰিশ হাজাৰ টকাতো গোটাব নোৱাৰ হয়নে? তই পোন্ধৰ ষোল্ল হাজাৰ তো কাৰ আছে জান, যে নন্দিক বৰমা বৰমাহটো আ এই সৰু ইনৰ্ভাটাৰটো এই ওৱান ফিফটি এম এইচৰটো, তই টো তই টো তো ধুনীয়াকে তাত বোলে তই দুখন ফেন লগাব পাৰ, ৰাতিটো এটলিষ্ট ফেনত ফেনৰ তলত শুব পাৰিবি।
উম, উম তেনেকুৱাত তেনেকুৱা এটা লবি, এই আৰামত আৰামত পাৰিম সেই তেনেকুৱাতে যি কৰিব লাগিব
মতে মোৰ মতে কি জানো এতিয়া চা গুটিয়ে আগবাৰ সি তেনেকেই ইনভাৰ্টাৰ এটা আনিছে। মোৰ মতে মোৰ মতে তই যদি এনেকে গোটাই গোটাই আগষ্টলৈকে গোটাই গোটাই তই যদি ধৰ দহ বাৰ হাজাৰ টকা এটা গোটাব পাৰিবি, বাকী কেইটা গোটাই মেলি আমচে লৈ ল'ব পাৰ।
পাৰো ন? মই মানে তোমাৰ মই কালি কালি মই গুটিক সুধিলো কালি যে ৰাতি দি যে লাইন গ'ল, লাইন যোৱাৰ পাছতে মই তাক মেছেজ এটা দি মই মানে তাৰ ইনৰ্ভাটাৰটো দাম কিমান মানে কেনেকুৱা কি মই চব সুধিলো।
অ'।
তাৰপাছত মই সুধোঁতে এটা কথা গম পালোঁ যে মই মানে পইচাটো মই মায়ে কৈছে আৰু দেই, মায়ে নিজে কৈছে, কৈছে বোলে এই ইনভাৰ্টাৰ এটা ল'ব লাগিছিলে এতিয়া যেনেক লাই গৰমত লাইন গ'লে, এতিয়া ফেন এখন লাগেই। এতিয়া শুব নোৱাৰে এতিয়া, কালি মা- দেউতা চব উঠি, উঠি আহিছে।
মানে কি জানো আগৰ নিচিনা গৰমটো এতিয়া নাই। এতিয়াতো ফেনখন হ'লতো ৰুমৰ ভিতৰতো থাক থাকিবই নোৱাৰ আগৰ মানুহেটো তোৰ বিচনী মাৰি, মাৰি শুইছিল এতিয়াতো বিচ টো নোৱাৰ, অশান্তি হয়, নাই ক'চোন?
গৰম হৈ থাকি কে ৰুম।
গৰম হৈ যাই নোৱাৰ, মোৰ মতে যে মোৰ মতে চা হাতত, হাতত যি অ'। মোৰ মতে কি জানো হাতত যিহেতু ইমান পইচা নাই অ', এতিয়া মোৰ মো-মো-মোতো হাতত যিহেতু ইমান পইচা নাই, হয় নাই তই তই দুশ এম এচ' দুশ বিশ এ এম এচ' কিনিব নালাগে, তই ডেৰশ এম এচ' কিন, ডেৰ কাৰ জান' আমাৰ কাঞ্চন দাহতৰ আগৰ আছিলে, কিন্তু গোটেই ফেন চাৰি পাঁচখন ফেন চলে। আগৰো দেৰশ এম এচৰ বেয়া নহয়, আৰামৰ
তোক বোলেতো তোক বোলে ধ তোক বোলে ধৰক বাৰ তেৰ হাজাৰ টকাত লাগে সেইটো এশ, এশ পয়ত্ৰিশ এম এচ হা, সেইটোত তই দুখন ফেন চ-চলাব পাৰিবি, একদম পুৰা দুখন ফেন, দুখন ফেনতো চাৰি পাঁচটা লাইট জ্বলাব পাৰিবি সেইটোতো বাৰ হাজাৰ, তেৰ হাজাৰ গোটেই মেচিনৰ বেটৰীসহ আহে।
ফেন কেইখন আছে? দুখন ফেন! ফেন দুখন, লাইট তোমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা লাইট আছে।
তেনেহ'লে? প্ৰব্লেমটো কি? লা-লাইট, লাইট বাৰু তই লাইট, লাইট বাৰু তই বোলে হেৰি ৰুমৰ ভিতৰত গোটেইকেইটা নল'বও পাৰো বাৰন্দা এটা ল'লি ত' লাইট অ', লাইটটো ইমান নাটানেও, এতিয়া দিনত লাইন গ'লেটো তই তো ধৰ লাইট নজ্বলাও। ৰাতিকনহে, আৰামচে চলিয়ে যায়। ফেনখনহে চলিব লাগে হয়নে? অ', তই মোৰ মতে তই ওৱান থাৰ্টি, ওৱান‌ থাৰ্টি ফাইভ এ, এএম এইচটো ল'ব পাৰ। ও-ও- ওৱান থাৰ্টি ফাইভ এটাও পায়। অ', ওৱান থাৰ্টি এম এইচ।
এইটো, এইটো, এইটো চাব লাগিব। মই মানে মাক এতিয়া কথা চথা পাতি লওঁ। মাক লগত কথা পাতি মানে, ময়ো তোমাৰ ধৰি লোৱা মই এতিয়া যদি দছ দিব পাৰোঁ, মায়ে নহয়, বায়ে মিলাই পেলাই পাঁচটা আৰামত দিব পাৰিব। সেইটোকাৰণে তেনেকৈ মই মানে চাই লওঁ এইটো
বুলিয়ে নহয়, এতিয়া পাঁচ বুলিয়ে নহয় তই বোলে ধৰ এতিয়া তই বোলে ধৰ এ এতিয়া ধৰ সাত আঠ হাজাৰ গোটাই দিব পাৰিলেও কিন্তু যথে
যথেষ্ট বহুত যথেষ্ট। উম, মই এতিয়া মানে চাই আছোঁ বাৰু। এ, নহয় এতিয়া মানে এতিয়া বিশেষকৈ ল'ব নোৱাৰিম চাগে কিয় জানা, তোমাৰ এই এইফালে তোমাৰ বাৰ তোমাৰ মোবাইল লাগে এইফ-এইফালে মোৰ মোবাইল এটা।
উম।
উম, মানে মইয়ো ল'ম বুলি লোৱাই নাই যে।
উম, উম।
এইফালে আকৌ তোমাৰ এই এইটো কিবা লোনৰ ধাৰ মাৰিব লাগে।
অ' মই এতিয়া চালো হা, ইয়াৰ ইয়া ইটাতো। লোমিনাছৰটোৰ ওৱান থাৰ্টি ফাইভ এম এছৰটো তোৰ দাম হেৰি টকা এঘাৰ হাজাৰ টকা।
এঘাৰ হাজাৰ টকা ন'?
অ' তাৰপিছতো তাঁৰটো, মেচিনটো আনিলে তোৰ পয়ত্ৰিচশ মান টকাত। পাই যাবি মেচিনটো। চাফিচিয়েন। এতিয়া তই কি কি পাবি জান, ইয়াত ইয়াত তোৰ লিখা আছে আৰু তই তিনিখন ফেন, তিনটা লাইট জ-জ্বলাব পাৰিবি। তোৰ হেৰি বেচি যাব, অ' ৰ এক ছেকেণ্ড হা, তিনিখন ফেন, তিনটা লাইট, তিন তিনিটা টিউব লাইট, তিনিটা এল ই ডি লাইট এটা এটা টিভি, এটা লেপটপ, এটা ৱাই ফাই আৰু এটা যদি লগাও তিনি ঘণ্টা যাব, তহততো সেই নলগাৱে তই অকল তই অকল ফেনহে লগাবি। ফেন ফেন ট ত‌ই ফেনহে ফেন দুখনৰ কাৰণে যে তোৰ চাফিচিয়েন্ত বে।
আৰামত মানে ন'?
হেৰি এ, এঘা-এঘাৰ হাজাৰ টকা হা, ওৱান থাৰ্টি ফাইভ এম এইচটো, প্লাছ লগত তই যদি মেচিনটো লওঁ মেচিনটো ল'লে তাৰ লগত তোৰ চাৰি হাজাৰ টকা এটা যোগ কৰ। তাৰ কাৰণে তই চাৰি হাজাৰ টকা এটা যোগ কৰ, কিমান হ'ল পোন্ধৰ হাজাৰ, ষোল্ল হাজাৰ টকাত তই অল টোটেল গোটেই মেচিনটো তোৰ, গোটেই আহি যাব।
মেচিনটো তোমাৰ মানে এনেকুৱা ভাগ ভাগ আহে নেকি?
ভাগ ভাগ আহে। এতি এতিয়া ধৰ এতিয়া এতিয়া মোৰ টু হানড্ৰেড এম এইচৰ মোৰ ইনভাৰ্টাৰটো হা হানড্ৰেত এম এইচৰ মোলৈ তাৰ যোনটো ভ'ল্টেজ আহে এতিয়া টুহানড্ৰেত এম-এম এইচৰ কাৰণে মই এ, এহেজাৰৰপৰা পো পোন্ধৰশ বিল আহিব, তাৰ তাৰকাৰণে মো সে সেই সেইটো দামত কিনিব লাগিব, এতিয়া এতিয়া তোৰ ধৰ ওৱান থাৰ্টি ফাইভ এ ওৱান থাৰ্টি ফাইভ এমএচৰ কাৰণে তোৰ ছশৰ পৰা আঠশ ভল্ট লাগে, ছশৰপৰা আ সব ভল্টৰ কাৰণে তোৰ মেচিনটোৰ দাম হৈ গ'ল তোৰ হেৰি টকা। এই চাৰি চাৰে চাৰি হেজাৰ টকা। এতিয়া মই যোনটো মেচিন আনিছো সেইডাল দামটো সাত হাজাৰ টকা। মানে সেইটোৱে, তাৰমানে মেচিন চাই অ' মওতো, মওতো, মওতো অনলাইনৰপৰাই কিনা না।
অ' তুমি অনলাইনতে কিনা ন'?
অ' ম-মই অনলাইনপাই আনিছো ঘৰত মেচি
কিনিচা এইটো অ' ম, অ' তোমাৰতো অনলাইন মানে?
অ' তাৰপৰা লগৰ এটা মাতি পেলাই লগাই দিছোঁ আৰু হৈ গ'ল।
মই তোমাৰ অনলাইনত কালি চালো, এটা মেচিনৰ দাম চাৰে তিনি হাজাৰ নে কিমান।
সেইটো চাগে কম জোৰিটো, নহয় অনলাইন অৰ্ডাৰ দিয়াৰ আগেতো চাই লিব লাগিব। ভলতেজ কোনটোৰ লগত বেটেই কোন লগত কোনটো ভলতেজ মিলে। তোৰ চাই ল'ব লাগিব, তই বোলে ফিক্স কৰিলি, মই মই ওৱান থাৰ্টি ফাইভ এম এইচ টো কিনিম। এতিয়া তাৰ তাৰ তই ভল্টেজটো চাব লাগিব কিমান ভল্টেজ দি দিবহি, সেই ভল্টেজটো চাই অ' সেই ভল্টেজ চাইটো সেই অনু-অনুযায়ী এটা মেচিন দিব লাগিব, তেনেকুৱা কথা। ত' ইয়াত এশ বিছ এম এচো পায়।
চব মানে ভেৰাইটি লৈ লৈ আছে ন'? মানে মেচিনটো জোখ যোনটো সেইটো থাকিব তাৰ লগত মানে মিলায়ে ল'ব লাগিব।
অ'। এতিয়াতো এতিয়া চালো এশ বি এম এইচৰ টোতো হেৰি দহ হাজাৰ আঠশ নিৰান্নব্বৈ টকা। ওৱান থাৰ্টী ফাইভটো এঘাজাৰ দুশ টকা। ওৱান ফিফটি আছে ওৱান এইট আছে, দুশ আছে আৰু দুশ বিশৰ আছে হাইষ্ট আছে তুৰ দুশ বিশলৈকে।
দুশ বিশটো
এতিয়া মূৰটোস মোৰটো দুশ। একে লৱেষ্ট আছে এশ বিশ, তাৰপৰত এশ পয়ত্ৰিশ, তাৰপৰত ডেৰশ। কিন্তু তেনেকে বোলা ইম দে
বুলি কৈছে নহয়।
ডেৰশত যে ডেৰশত তোৰ তো ডেৰশ এম এছৰ কাৰণে পিছে মইতো আমাক আমাৰ ঘৰতকে মই বেছিহে পাৰ লৈছোঁ।
অ'তোমাৰ আকৌ মানে ধৰি লোৱা ফাইবাৰটো আছে, ফেন ধৰি লোৱা দুখন, তিনিখন তেনেকুৱা।
নাটানে নহয়। ফাইবাৰ ইমান তা তানিব নোৱাৰেটো।
অ, টানিব মানে বেছি নোৱাৰে সি?
ফাইবাৰে বহুত কম টানে।
অ, মানে বেছিকে তোমাৰ ফেনখনে টানে ন? ফেনখনে লাইটোৱেতো ইমান নাটানে।
ফে-ফে-ফেনে টানে। আৰু আমাৰ এতিয়া ফেন খিনিটো পুৰণা পুৰণা মডেল ন? অকমান টানেই আৰু। অন্য তুৰ একো নাই, মোৰ কি ফেন আৰু লাইটহে চলে বাকীটো
উম, উম। বাকী একোৱে নাই। আৰু এইটো তোমাৰ বে বেটেৰীটো কিমান যায়? মানে তোমাৰ ধৰি লোৱা, এ এদিন লাইট নাই তেতিয়া কিমান যাব?
এ যাব এতিয়া আমাৰখন ফেন তিনিখন ফেনৰ ভিত দুখন ফেন চলে। চলে আৰু লাইট চাৰি পাঁচাহে। আৰামচে এদিন দুদিন গুচি যাব মোৰ দুদিন আৰামচে যাব।
হে', ম আমাৰ মানে তোমাৰ এতিয়া ফেন দুখনেি যি চলিব বাকী লাইট বু চব অফ কৰিলেতো আৰামত চলি থাকিব
আৰামত মোৰমতে এশ এশ বিশ বা এশ ওৱান থাৰ্টি ফাইভ লৈ লৈ লবি। মই কৈছোঁ, মেচিনটো এ চাৰি হেজাৰ মান টকাত মেচিনটো পাই যাবি। ত' পোন্ধৰ ষোল্ল হাজাৰ টকাত যে পোন্ধৰ হাজাৰ চ পোন্ধৰ হাজাৰ টকাততো গোটেই হেৰি আহি যাব।
আৰামত আহি যাব ন? তাকে ৰখা মই ঘৰ ঘৰৰ লগত মই পাতি লওঁ, তেতিয়া ঘৰৰ লগত পাতিলে মানে চব হৈ যাব।
নহ ঘৰ ঘৰত নাপাতিলে ত বোলে আগষ্টলৈকে বোলে ধ তই